অ নমস্কাৰ কোৱাচোন।
অ পিছে তুমি ঘৰত আছা নে ক'ত আছা?
এয়া ঘৰতে আছো। তুমি?
মই এই ঘৰতে আছো বৰ্তমান এতিয়া আহি পাইছোহে।
অ মই এয়া তোমাৰ এই গৰুক তোমাৰ দানা-চানা দিয় মাত্ৰ গা-পা ধুই বহিছোঁহে মানে।
অ মোৰ এয়া এই কামবিলাক এই গাড়ী-চাড়ীবিলাক সোম-সোমাইছোহে মানে এতিয়া।
অ।
মানে গাড়ী-চাৰি বিলাক আহিছে এতিয়া ঘৰলৈ মানে ভাড়া মাৰি পেলাই।
উম।
এতিয়া সেইবিলাক গড়ী-চাৰী আহিছে এতি অকণ ততে অকণ লাগি ভাগি দি আছিলো।
উম মোৰ অহাই নাই তোমাৰ মোৰ কাইলেহে সোমাব, কাইলে দিনত সোমাব পৰহিয়ে যোৱা গোটেই কে
অ-অ-অ মোৰ এই আহি পাইছে এতিয়া ৰখা।
উম মোৰ আহিব এখন সোমাব ৰাতি সোমাব তিনিটা বজাত সোমাব।
কি গাড়ী সেইখন?
সেইখন তোমাৰ স্কপিঅ'খন।
হু? হু?
স্কৰ্পিঅ' এমখন।
অ ভাৰাত গৈছে নেকি?
অ এই তোমাৰ হেৰি ভাড়াত গৈছে।
হিচাপ লৈয় গৈছে?
উম।
অ।
সেইখন তোমাৰ কেই তাৰিখে যোৱা আৰু? সেইখন তোমাৰ হেৰি তাৰিখে যোৱা এইটো তোমাৰ কি কয়, আজি তোমাৰ কেই তাৰিখ তিন তাৰিখ নহয়?
আজি তিনি তাৰিখ।
অ তোমাৰ এইখন পঁচিশ আজি চাৰি তাৰিখ নি? পঁচিশ তাৰিখে যোৱা। মানে পাঁচ তাৰিখে মানে তোমাৰ অ এই হেৰি তোমাৰ অৰুণাচল এই টাৱং গৈছে।
অ অ।
মানে এইখন গাড়ী মোৰ হেৰিত চলি আছে মানে এই এই টাংৱত মানে এই যে তোমাৰ ফৰেনিয়া বিলাক আহে যে। এই তাত মানে অ সেয়া এয়া এই বস্তু-চাস্তুবিলাক মানে এইবিলাক তোমাৰ চৰাই চিৰিকটি, গছ গছনি, সাপ চাপ এইবিলাক চাব মানে। কিবা হেৰি আহে যে সেইকাৰণে গৈছে মানে ফৰণীয়া ভা।
উম।
ফুৱনীয়া ভাই হেই সেই পাৰ্টিটো তোমাৰ আজিলৈকে মোৰ গাড়ীখন হেৰিদিন গ'ল, তিনিদিন গ'ল মানে তিনিবাৰ গৈছে।
তিনিবাৰ গৈছে ন'?
অ' এইবাৰ এদিন সাত দিনত আহিছে, এদিন কেতিয়াবা দহ দিনত, কেতিয়াবা বাৰ দিনত তিনি এনেকুৱা আহিলে। মানে এনেকুৱা পাঁচ টিপমান হ'ব মানে পাঁচ টিপমান মাৰি মানে। এই বহুত পইচা দিয়ে তোমাৰ।
কিমান মান দিয়ে এনে?
এনে তোমাৰ মোৰ গাড়ীখন তোমাৰ প-প-পচিশ তাৰিখে যোৱাতো, এইটো ভাড়া তোমাৰ হেৰি পচিছ হাজাৰত হৈছে বুকিং।
অ' ঠিকেই আছে।
তুমান তেল চেল চব সিহঁতৰ।
উম, উম, উম, উ।
তাৰপিছত তোমাৰ ডাইভাৰ খোৱা বোৱা চব আকৌ ড্ৰাইভাৰক মানে তোমাৰ কি দিয়ে জানা?
কি দিয়ে?
তোমাৰ পাছশকৈ মানে এতিয়া চাছো দিয়ে মানে।
অ', অ' ঠিকে আছে মানে ভাল
মানে তোমাৰ, অ' মানে তোমাৰ ড্ৰাইভাৰটো তোমাৰ সিহঁতক মানে গৈ পেলাই
উম।
এটা ঠাইত নমাই পেলাই ড্ৰাইভাৰটো মানে তাতেই থাকিব লাগে মানে। অকল অকল, গাড়ীতে থাকিব লাগে মানে।
উম, উম, উম। তোমাৰ গাড়ী কেইখন এনে?
মোৰ তোমাৰ ইস্কুপিয় আছে সাতখন তাৰপিছত ব'লেৰো তোমাৰ আছে পাঁচখন।
অ' বহুতখিনি ন'?
উম, তোমাৰ বাকী মই এইফালে এইবাৰ নাইট চোপাৰ এখন ল'ম বুলি, হি কি কৈছা?
স্কুৰব্ৰেজাৰ সাতখন ললা ইমান।
এয়া কি আৰু এই লৈ লৈ, এনেকুৱা বাঢ়ি বাঢ়ি বাঢ়ি বাঢ়ি বাঢ়ি এনেকুৱাই গ'ল আৰু।
অ', অ' ঠিকে আছে তেতিয়াহ'লে। মানে ভাল বিজনেছ এটা কৰি আছা মানে ন'?
উম, ভাল বিজনেছ টা কৰি আছোঁ। এইবাৰ তোমাৰ মই ভাবি আছোঁ মানে অনলাইনত টিকেট কটা নাইট চুপাৰ এখন ল'ম বুলি ভাবি আছোঁ মানে।
নাইট চুপাৰ ল'বা ন'?
উম।
কেতিয়া মানত ল'বা?
এইবছৰ নহয়, এইবছৰ নতুন নতুন বছৰতে ল'ম নেকি জানুৱাৰী মানত।
উ, উম, ঠিকে আছে তে।
অলপ পইচা পাতি, সেইকাৰণোনে এইবছৰ গাড়ী চাড়ী ওলোৱা নাই, মথা মৰা নাই মানে।
উম, উম, উম, উম।
বাকী এইখনৰ কাৰণে মাথা মাৰি আছোঁ, পইচা অলপ গোটাইছোঁ আৰু অলপ গোট খালে মানে তোমাৰ মিলাম আৰু।
অ' ঠিকে আছে ঠিকে আছে। এনেকে বিজনেছ কথা ক'লে আগবাঢ়ি থাকক ন'?
অঁ।
উম। মোৰ সেইয়া গাড়ী কি বুলি কয় এতিয়া আহি পেলাই সোমাইছে জাষ্ট, মানে কি বোলে এই গাড়ীক এতিয়া ডাম্পাৰ কেইখন এতিয়া এই এখন ডাম্পাৰত চকা এটা পামচাৰ হ'ল।
অ'।
সেইকাৰণে এতিয়া কাইলৈ ভাল কৰিব লাগিব এতিয়া তাতো পইচা যাব এতিয়া।
উম যাবই যাবই তাৰপিছত যদি তোমাৰ, উম উম উম।
এ ডাম্পাৰ তিনিখন এতিয়া আছে এখনতটো পামচাৰ হ'ল। আৰু বলেৰো পিক আপ দুখন আছে, সেই দুখটো এতিয়া ভাড়াত গৈছে।
উম।
ত' জেচিপি এখন ধৰ এতিয়া ঘৰলৈ আহিছে বাৰু।
উম।
তাকে।
মোৰ তোমাৰ বলে বলেৰোখন হেৰিত গৈ আছে তোমাৰ এই টাৱাং। এই মোৰ বলেৰো তিনিখন যে
উম।
এই তোমাৰ টাৱঙতে এই তোমাৰ ভাজ পাচলি এইবিলাক ভা গৈ আছে মানে।
শুনাচোন কথা এটা কওঁ?
অঁ কোৱাচোন।
এই কি বুলি কয় তোমাৰ এই স্কৰপিঅ' এনখন মোক দিবাচোন ভাড়ালৈ।
এই ভাড়া নহয় তুমি এনেই লৈ যাবা।
মানে কি জানা আমাৰ মানে ফেমিলিটো মানে এয়া যাম বুলি কৈছে। উমৰাং চু যাম বুলি কৈছে।
অঁহহ'।
তাত মানে লৈ যাব লাগে, মইয়ে চলাম বাৰু। মোৰ গাড়ী মানে কি মানে মোৰ এয়া এখন আছে। মোৰ মানে কি জানা মোৰ মানে দাম্পাৰ তিনিখন আৰু বলেৰো পিক আপহে আছে মোৰ মানে নিজৰ গাড়ী এ খন আছে সেইখন মানে ইমান দূৰলৈ নাযাওঁ আৰু মানে। এয়া এখন আছে চুইফট এখন আছে মানে। মানুহ বেছি যাব ন সেইকাৰণে।
অঁ, লৈ যাবা তুমি তেল চেল কিবা মিলাই মোক কিবা এটা দি দিবা আৰু।
স্কৰপিয়ন তোমাৰ স্কৰপিয়নখনটো ছেভেন চিটাৰ হয়?
অঁ, চেভেন চিটাৰ অঁ।
সেইকাৰণে মানে মই তোমাৰখনে খুজিলো মানে, দিবাচোন মানে আমাৰ ফেমিলটো যাব মানে।
কোনখন লাগিব এতিয়া, ক'লাখন লাগিব নে বগাখন লাগিব বা?
ক'লাখন দিলেই হ'ল। স্কৰপিয়নখন উম, মানে মই চলাই যাম, আৰু ফেমিলিটো যাব মানে উমৰাংচুৰ সেইকাৰণে।
তোমাৰ কেইদিনৰ কাৰণে যাবা?
আমি সাত দিন মান সাত দিন নে আঠ দিনৰ কাৰণে যাম।
অহ', তেতিয়াহ'লে মই তোমাৰ মানে চাৰ্ভিচিংটো কৰি আনিব লাগে কৰিলো হয়। চাৰ্ভিচিং কৰিবলগীয়া হৈ আছে মানে গাড়ীখন মানে।
অ' চাৰ্ভিচিঙত দি দিবা মই তাৰপিছত তোমালোকৰ ঘৰৰ পৰা লৈ যাম।
অ', চাৰ্ভিচিং দিওঁতে দুদিন তিনদিনমান লাগিব নে? এই কিবা এটা মিলাই পেলাই দিবা আৰু দিয়া।
অ', তুমি কোৱাচোন। ক'লে ভাল লাগিব আৰু এনেই ধৰ কি আৰু
তুমি কিবা এটা মিলাই দিবা আৰু। এ এদিনত এদিনত শুনা, এদিনত এদিন ত মই দুহেজাৰকৈ লওঁ, এনেই তুমি পোন্ধৰশ মানকৈ দিবা আৰু দিয়া। কাৰণ তেল চেল তুমিয়ে ন, হ'ব অ'।
তেলটো বাৰু আৰু মই নিজৰ পইচাই ভৰাম বাৰু।
পোন্ধৰশ মানকৈ দিবা আৰু হৈ যাব।
এই মানে কি যানা, এটিয়া মই চেভেন চিটাৰ গাড়ী এখন ল'ম বুলি ভাবি আছোঁ মানে। এনে দূৰ জেগালে যাবলৈ বুলি, এতিয়া মানে মই ল'ব পৰা হোৱা মানে ল'ব, মানে এতিয়া মানে পটককে প্লেনিংটো ওলাই গ'ল, গাড়ীখন কেনেকে লৈ লওঁ এতিয়া। সেইকাৰণে তোমাৰখনকে খুজিলো মানে, এতিয়া ফাইভ চিটাৰখন লই গ'লে ভাল নালাগিব নহয়, যাবলৈ এতিয়া।
অ'।
মানুহ ধেৰ যাবি। সেইকাৰণে মানে তোমাৰখনকে খুজিলোঁ, মই তাৰ পৰা আহি পেলাই মই গাড়ীখন ল'ম বাৰু। এই ছেভেন ডাবুল অ'এখন ল'ম বুলি ভাবিছোঁ মানে।
কিয় অ'।
এক্স সেইখনো ছেভন চিতাৰ, সেইতেনেকাখন ল'ম বুলি ভাবিছোঁ, তেতিয়া দূৰলে যাবলৈ ভাল।
অ'।
সেইকাৰণে।
অ'। এয়া চোৱা ভালকে, একবছৰ। এইবছৰ ল'বা নে নেক্সট বছৰ ল'বা।
এইবছৰ লাগিব, এইবছৰ মই মানে উমৰাংচূপা আহি লওঁ, তাৰ উমৰাংচোৰপা অহা তাৰপাছত এমাহমান ৰখি, তাৰপিছত কাৰখন লৈ ল'মগৈ আৰু।
অ'।
ঠিকে আছে, কোনখন ল'বা বা এতিয়া। কি কালাৰখন ল'বা?
মইতো ব্লেক খনেকে ল'ম বাৰু, ব্লেক-
অ', ব্লেক খনে ল'বা ন! সেইখনতো ছেভেন ডাবোল অ'। অ', তোমাৰ এইখন, এইখন তোমাৰ বুক কৰিব লাগিব নেকি ন? আগতিয়াকৈ।
বুক কৰিব লাগিব অ', নতুন ল'ম, নতুন ল'ম, বুক কৰা নাই, আহি পেলাই কৰিম।
অ', তাৰ পৰা আহি পেলাই কৰিবা ন! তাতো গ'লে তোমাৰ কিবা খৰচা হ'ব না, বহুতো খৰচ
সেইটোৱে সেইটোৱে, সেইকাৰণে আগতিয়াকৈ বুক কৰি থোৱা নাই আৰু।
অ'। উম'।
সেইটোৱেই।
বাকী
তোমাৰ সেইখন
অ', কোৱাচোন? কৰিলে। অ', কেতিয়া কৰিলে? হেল্ল'। সেইখন তোমাৰ- সেইখন পাঁচ তাৰিখে আহিব। পাঁচ তাৰিখে আহিলে মই ছয় তাৰিখে চাৰ্ভিচিঙত সুমুৱাই দিম।
অঁ! হ'ব বাৰু একো নাই। মোক মানে কিমান তাৰিখে লাগে জানা, মোক জুলাই পোন্ধ এ ঊনৈশ-ওঠৰ তাৰিখ মানে লাগে।
অঁ!
অহ'।
অঁ।
অঁ! মোক মানে তুমি আহিলে মোক ফোন কৰিবা চোন।
অঁ!
হয় বাৰু।
যোৱা-যোৱা তোমাৰ কি হ'ল? নাটক এই কথাটো পাতি লওঁ। অঁ আছে আৰু অঁ! মই তোমাক গ'লে বাৰতে ফোন কৰিম।
উম।
যোৱা মই নাখাওঁ, কাইলে দিম দিয়া।
বাকীগিখন স্কৰপিঅ কি হ'ল?
কি কৈছা?
বাকী কিখন স্কৰপিঅ কি হ'ল?
সেই গোটেই কেইখন ভা়ৰাত গৈছে এখনো নাই, তোমাৰ তিনিখন হেৰিত আছে, তোমাৰ বলেৰ' তিনিখন নে চাৰি-চাৰিখন, চাৰিখন তোমাৰ থানাত আছে।
থানাত আছে ন। অ! থানাত চলাব দিছে নেকি বলেৰোকেইখন?
অহ।
অঁ! ঠিকেই আছে। কোন-কোন থানাত দিছা?
এই তোমাৰ এখন সদৰত দিছোঁ, তাৰপিছত বালিপাৰাত এখন আছে, তাৰপিছত তোমাৰ তিনিআলিত এখন আছে, তাৰপিছত মিছন চাৰিআলিত এখন আছে।
ঠিকেই আছে ন। তুমি খালি নিদু বুলি নকবা আৰু স্কৰপিঅ এণ খন?
এ নাই মই তোমাক কলো নহয় লৈ যাবা বুলি, লৈ যাবা বুলি কলো না, লৈ যাবা তুমি। আকৌ হেৰি এইটো কি কয় মোৰ বলেৰ' মানে একদম পুৰণাখন যে
উম।
এই পুৰণা মডেলখন একদম দুহেজাৰ কিমান মডেলৰ? এইখন কিমান মডেলৰ আছিলে পাহৰিলো ৰখা। ওঠৰ নে কিমান মডেলৰ সেইখন তোমাৰ সেইখন আছেই। সেইখন মানে ঘৰতেই আছে। সেইখন গাড়ী নামত মানে সেইখনেই থাকে।
হা-হা?
গাড়ী, এই গাড়ীৰ নামত ঘৰত থাকিলে
উম!
এই বলেৰ'খনেই থাকে, এই পুৰণাখনেই থাকে একদম বলেৰ'। এইখন গোটেই কেইখন ভাৰাত যায়? এ আৰু এখন মোক লাগেও দিয়া চোন, ক'ৰবাত-ক'ৰবাত যাবলৈ হয় নে?
অ! সেইটো হয় বাৰু। লাগে-লাগে ক'ৰবাত এনেকে যাবলৈ।
অং! সেইকাৰণে মানে সেইখন থৈ দিওঁ, কেতিয়াবা কাম চাম হ'লে, কৰ'বাত যাবলগীয়া হ'লে, ঘৰৰ পৰিয়ালৰ কাৰোবাৰ এই ভণ্টি বা ভাইটি বা কাৰোবা এটাৰ খুৰাহঁতৰ কিবা এটা বেমাৰ আজাৰ হ'লে এইখনতেই যাব লাগিব না।
সেইটো হয় বাৰু।
সেইকাৰণে মানে ঘৰত এখন দুখন লাগি সেইকাৰণে থৈ দিওঁ আৰু। বেলেগক আকৌ ক'ত খুজি ফুৰিবা নিজৰ। এতিয়া ইমানখিনি।
উম সেইটোয়ে বেলেগ খুজিবলৈ বেয়া লাগে এতিয়া নিজৰ গাড়ী থকা পিছতো।
অ সেইখন মানে তোমাৰ সেইকাৰণে মই মানে থৈ দিওঁ মানে।
অ অ ঠিকে আছে ঠিকে আছে।
অঁ। সেইখন ধুনীয়াকৈ থৈ দিওঁ কিবা কাম চাম হ'লে। নাই এখন গাড়ী মানে এইখন গাড়ী মই তোমাৰ বিক্ৰী নকৰো, সেইখন গাড়ী পাই মানে প্ৰথম। কিনি পেলাই মই, চব গাইকেইখন লাহে লাহে লব পাৰিছো না।
অ', সেইটো হয় বাৰু।
মানে সেইখন গাড়ী মই তোমাৰ কৈছিলে এটা কাচ কাষ্টমাৰ লাগিছিলে, মোক দি আপুনি এইখন চেল কৰিব নেকি? ইমান দিম, তাৰপিছত মই কৈছোঁ নাই। এইখন মই দিব নোৱাৰো, তাৰপিছত আৰু আপোনাৰ, এইখন মোৰ এইখন গাড়ীয়েই মোৰ লাকি গাড়ী মানে। আৰু এইখন ভাড়া মানে মই, আৰু মই মানে সেইখন ভাড়াত। দিব নপঠিয়াও মানে এতিয়াব বয়স হৈছে না গাড়ীখনৰ এয়া ক'ৰবাত দে কিবা এটা হৈ যাব। সেইকাৰণে মানে নপঠিয়া মানে দূৰ জাগা। মানে মোৰ ভাই এখন নোপঠিহ আৰু ক'ব গ'লে মানে। অ ওচৰ প যে এনে ঢেকীয়াজুলি সেকিয়াজুলি তাৰ পিছ ঘৰচৰ যাবলীয়া হ'লে লাষ্ট গুৱাহাটী যওঁ তাৰ ওপৰত। নাযাওঁ মানে আৰু এইবিলাক এ তোমাৰ টাৱং চাং এইবিলাক নিনো মানে। বাকী ঠিকে আছে হ'ব দিয়া ভাত পানী খাই শুই থাককা দেই।